হেল্ল'। শুনা পাইছে শুনা পাইছো আচ্ছা।
ভালনে
ভালে ভালে আপোনাৰ
উম ভালেই।
আপোনাৰ ঘৰ কোন জেগাত?
মোৰ এই মাজ গাঁও।
আচ্ছা।
এতিয়া কৰি আছ নে কি?
অ মই এইৰ মই কোম্পানী এটাত কৰি আছো অফিচতে আছো।
অঁ অ
উম, আপোনাৰ ঘৰত কোন কোন আছে?
মোৰ লৰা ল'ৰাটো আছে আৰু মানুহ জন মানুহজন ডিউটিলে গ'ল
উম
পৰীক্ষা আছিলে আহিলে।
অহ আপোনাৰ হাজবেণ্ডে কি কৰে?
মোৰ চাকৰি কৰে।
আচ্ছ অ অ ও ও
আপোনাৰ ঘৰত কোন কোন আছে অ বৰ ছবি ন উম লৰা ছোৱালী
হা হা, ল'ৰা-ছোৱালী মোৰ ল'ৰা এটা।
অ পঢ়ি আছে ন?
উম, পঢ়ি আছে এবাৰ কে বি ত ক্লাছ ওৱানত
অ অ ক'ত দিছা?
উম।
মানুহজনে ক'ত কৰে?
হা হা
মানুহ জনে
হাজবেণ্ডে আপোনাৰ এইচ ডি বি বেংকত কৰে। উম হুহু
নে কিবা কিবি কাম কৰা নে তুমি
হা হা
কিবা কিবি কৰা নে?
নাই মই নাই আৰু অফিচ এটাৰ পৰা কৰি আছো মই কোম্পানী এটাত
হয় এতিয়া আজি যোৱা নাই।
আহিছো অফিছতে আছো।
অফিচতে আছা অ মই ঘৰতে কৰো, কাম এই কাপোৰ কানি চিলোৱা আকৌ এইবিলাক চাদৰ মেখেলা বনোৱা আচ- চাৰ তাচাৰ বনাওঁ।
আচ্ছা আচাৰো বনাই। ভালেই দিয়ক। কিহৰ কিহৰ বনাই আচাৰ?
আমৰ বনাও
উম
তাৰপিছতে হাতত বগৰী।
অ আত্চ্ছা অহ। অকণমান অকন ডাঙৰকে কব কথাবিলাক শুনাতো কম গম পাইছো।
অ অ ইয়াকে কৰি থাকো আকৌ কাপোৰ মানে চা মই বেছি কাপোৰে কৰো চাদৰ মে- মেখেলা এনেকে বনাও।
আচ্ছা আচ্ছা।
মই বাইদেউক দিছো হেৰি- ফটোবিলাক মই বোলো দিবি বেলেগকো দেখাবি।
উম উ উ মোকো দিবচোন ময়ো চাম তেতিয়া মোৰ যদি হেৰি হয় তেতিয়া অৰ্ডাৰ দিম ভাল লাগে।
অ, বাইদেউক এযোৰ বনাই দিছো বাইদেউয়ে পিন্ধিছেটো
হয় নেটো, এইটোত গম পোৱা নাই বাৰু। উম
ইয়াকে কৈ থাকো ঘৰতে
ঠিকে আছে এনেই থকাতকে কিবা এটা কৰি থাকিলে ন। উম সেইটোৱে। বাকী এই খোৱা বোৱা
খোৱা বোৱা কৰা নাই বাৰু বনাই বনাই আছো।
উম উম ঠিকে আছে বাৰু
উম, আপোনাৰ খোৱা-বোৱা হ'ল। মই আ আজি নিৰামিষে বনাইছো দালি, ভাজ-
উম উম
আপুনি খালে?
নাই খোৱা নাই খোৱা দেৰিকে খাম আমাৰ দুটা বজাৰ পৰা লাঞ্চ লেন্স বেক আছে যে।
অ দুটা বজা নাইতো এতিয়া।
অ দুটা বজা নাই তেতিয়া খাম আৰু।
ল'ৰা?
লৰা স্কুল গল আহিলে বাৰু এতিয়া ঘৰত আছে।
থাকে।
মোৰ মা, শাহুমা শহু দেউতাহঁতৰ লগতে থাকে ন।
অ বৰুৱা চবে ন?
অ পৰচু এই ভিতৰৰ নামঘৰটোৰ ওচৰ উম।
বাইদেউহঁতৰ ঘৰৰ ওচৰতে উম অহ, গৈ থাকো।
তাৰপৰা ভিতৰলে এটা নামঘৰ আছে সেইফালে।
ভিতৰলৈ।
উম, আ ভিতৰলৈ সোমাই আহিব লাগে।
অ অ।
আমি নতুনকে আহিছো বাৰু।
অ নতুনকৈ আহিছে না।
অল দচ বছৰ হৈ গ'ল কিন্তু নতুন আৰু ইয়াত।
অ, মই লগ পোৱা নাই চাগে।
নাই পুৱা চাগে? সেইকাৰণে মানে দচ বছৰ হৈ গল বাৰু কিন্তু মানে নতুন অ আপোনাৰ পুৰণা গাঁৱৰ মানুহ হয় আৰু সেইখন গাঁৱৰে।
হাঁ।
উম আপোনাৰ মাজ গাও কোনখিনি?
মোৰ মাজ গাও এই চিত্ৰলেখা নগৰ এইটো হ শইকীয়াশৰি মাজগাওঁ।
আচ্ছা আচ্ছা।
এইফালে ঘৰ পা চৰি আছে ঘৰ পা চি কৰে।
হুম।
তে মানে।
আচ্ছা আচ্ছা।
মোৰ ঘৰ মোৰ লৰা এটা।
অঁ কোন ক্লাচত পঢ়ে?
চেভেনত পঢ়ি আছে।
অ কোন স্কুলত?
এই গুৰু নানক।
অ।
গুৰু নানক মডেল হাই স্কুল।
উম উম ঠিকে আছে, হ
আমি সেই ভাড়া ঘৰত আছো, এতিয়া হেৰি ঘৰ বনাই আছো। বেচ দিয়ে যাম আৰু অ অহা বছৰলৈ যাম আৰু। বেছেৰিয়া।
অ সেইটো চাইডে বনাইছো ন।
মই লৰাৰ লৰাক ছেকেণ্ড হাৰ্ডত দিছিলো। তাৰপাছত আমি মানে এইবছৰ যোৱাৰ কথা আছিলে। তেতিয়া যোৱা সেইকাৰণে এইফালে লৈ গলো। আকৌ মানে যোৱাটো কেনচেল হ'ল আকৌ অহা অহা বছৰলৈ সাতাইছত যাম আৰু।
আচ্ছা, উম কমপ্লিট হলগে।
কমপ্লিট হৈয়ে আছে চব টিং চিং লগোৱা চব হৈ গ'ল। খালি দৰ্জা খিৰিকি খিনি লগাব আছে সেইখিনি লগালে আৰু যাম আৰু
আচ্ছা ঠিকে আছে নিজৰ ঘৰখনৰ নিচিনা নহয় ন
সেইটো এইটো
শান্তি পৰিৱেশ আৰু পইচাও এনে অ এইটোতো চবৰে থাকে। হ।
উম ইয়াৰপ পৰা গৈ গৈ কৰি কৰি আ বহুত অসুবিধা তাৰ মাজতে বনাইছো আৰু মই যাব লাগে দিনটো কাৰণে?
উম
দিগদাৰ দূৰৰ পৰা গৈ গৈ বনাবলে?
অ এইটো অকণ অসুবিধা হল এতিয়া হোৱা পাছত চিন্তা নাই আৰু হ'লেই যেতিয়া।
অ'
উম কষ্ট হৈছে অলপ ন।
কষ্ট হয়।
হয় নাই আৰু নিজৰ ঘৰৰ কাৰণে কৰিছে ন।
আহ।
সেইটোৱে সেইটোৱে।
তাকেবাৰ যাম আৰু দিগদাৰ বহুত অসুবিধা হৈছে ইয়াত থাকি?
আচ্ছা কেতিয়াবা বাইদেউ সেইপিনে আহিলে আহিব লগ পাম।
নাপামা অ। তোমালোকৰ ঘৰৰ ফালে এইফালে ভিতৰ অলপ সোমাই যাবগৈ লাগিব ন।
অ ভিতৰলৈ ভিতৰত এটা নামঘৰ আছে তাৰ পাও ভিতৰলৈ আহিব লাগে
মই যোৱা নাই কিন্তু বৌ, আগতে গৈছিলো আগতে তেতিয়া ইমান মানুহ নাছিলে।
অ এইবিলা আমাৰ মানুহ ইমান নাইও বাৰু চব মানে মানুহ। বিলাকে লৈ থোৱা আছে ঘৰ চৰ বনোৱা নাই তেনেকুৱা
অঁ
অ।
এ বহুত দিনতে যোৱা যে এতিয়া হেৰি হৈ গ'ল মানুহ ঘৰ চৰ বনালে যে
উম মইতিয়াতো বহুত খিনিয়ে আহ বনে
যাওঁ সেইফালে হেৰি আমাৰ বাইদেউৰ যে এ খূখেনজনী আছে।
ওচৰতে ন।
আহ সেইফালে, সেইফালে গৈছিলো আগতে। এ এতিয়া যাবলৈ সময় নাপাওঁ তালৈ যাওঁ পুতুকৈ দিনটোৰ কাৰণে গৈ পেলাই আকৌ। আবেলি আহিবই লাগে।
উম
থাকিবতো নোৱাৰোৱেই এইনৰ পৰা এইকণ যাব থাকিবও দিগদাৰ।
উম সেইটোয়ে ওচৰৰ হলে সেইটোয়ে সমস্যা মানে কৰবাত গলে মানে থাকিবলে নহয় আৰু
নহয় আৰু
দূৰত হলে মানে থকা দিয়া চোৱা হয় ন ফোন ব উৎপতীয়া মানে কৰ'ৰবাত মানুহৰ ঘৰতে গ'লে
উম।
ওচৰত হ'লে আৰু থকা হেৰিটো মন নাযায়গে আৰু। ওচৰতহে আউ কি থকাকে যাম
হেতৰ ঘৰ ওচৰতে
অ ওচৰত হলে কি যে ভালো হয় পাকঘলতো যাব পাৰে আমাৰ এতিয়া মোৰ মা ঘৰ বহুত দূৰ গোলাঘাটত হা আমি মানে যাওঁ বুলি ক'লে বছৰ কত এবাৰো কেতিয়াবা যোৱা কোনোবা এটা বছৰত নপৰেই নোৱাৰো ন নিজৰোউ? থাকে ল'ৰো স্কুল থাকে মোৰ ডিউটি মিলিলে ল'ৰা স্কুল নিমিলে? ল'ৰাটো স্কুল খতি কৰিবলে মইতো তাত থাকিব নোৱাৰো ন তেনেকুৱা হয় যে।
আহ আজিকালি স্কুল ক্ষতি কৰিব নোৱাৰি
উম' আজিকালি বুলি নহয় আৰু পঢ়াতো লচ হৈ যায় না। তাও ভালকে মানে পহক আৰু ভালকে মানে যিকিটাৰে থাকে সেইখিনি ভালকে যাওক। সেইটো কথা
আগৰ এতিয়া কোনোবা কিবা স্কুলত পঢ়ালেও দিছিলে আজিকালি সেইবিলাক?
নিদিয়ে নিদিয়ে উম নিদিয়ে উম আৰু ভালো হৈছে ষ্টিক হৈছে ন ইষ্টো স্কুল বিলাকত উম আগৰ নিচিনা
মোবাইলত দিয়ে ন সেইবিলাক পঢ়া বিলাক
উম দিয়ে দিয়ে উম।
উম
তাকে লৰা গৰম বন্ধ হৈছে হ'ব চাগে ন এতিয়া।
আমাৰ ল'ৰাৰ গৰম বন্ধ হল এক তাৰিখৰ পৰা হ'ব পৰিক পৰীক্ষা হৈ আছে এতিয়া অ পৰীক্ষা আৰু দুটা আছে কাইলৈ আৰু পৰহিলও হব তাৰ পাছত আৰু বন্ধ।
ঠিক ঠিকেই আছে আমাৰ লৰাহতৰ পৰা আগতেই গৰম বন্ধ পালে যে। জুনতে এতিয়া নাই আৰু বন্ধ
অ চি বি আছে নিকী?
হা হা
চি বি আছে নেকি
কি কয়।
তে নেকি নেচ
চি বি আছে চি বি আছে অ কেবি যে সেইটো কাৰণে তেওঁলোকৰ মানে ড দেৰি হেৰিয়তে দিয়ে আৰু- গৰম বন্ধ বিলাক- আগতেই দিয়ে মেইন গৰম বন্ধত গৰম নাপায় মানে গৰম বন্ধ নাপায় হেতি
অ', চি বি এছ ই টো আগত দি দিয়ে যে-
অ', নাপ অ নাপাইগে আৰু কষ্ট হয় আৰু। পোৱালিখিনি
অঁ
তাকে উম মেইন গৰম বন্ধত মানে আৰু সিহঁতি কষ্ট পায় আৰু স্কুল যাবলৈ সেইটোৱে আৰু
অ সেইটো দিগদাৰ হৈ যায়গৈ
উম কিন্তু সেই এমাহ নহয় আমাৰ লৰাহতৰ বাৰু চল্লিশ দিন দিয়ে সেইটো মানে বেছিকে দিয়ে লচ বুলিহে ভাবো মই আকৌ বেছিকে গম দিলে এমাহ চাফি চিন না
এমাহে বেছাম এমাহে ভাল আৰু। আমাৰ দেওৰতো ল'ৰাটো সেই চি বি এছ ই পঞ্চল্লিছ দিন বন্ধ দিছে এতিয়া খুলিছে হ'বলা।
অ। এই কিবা আ হেৰি বিলাকৰ আপোনাৰ উম আৰ্মি পাব্লিক স্কুলৰ কিন্তু- খোলা নাই পাঁচ তাৰিখৰ পৰা খুলিব সিহঁতৰখন চল্লিশ দিন পুৰা যে।
অ
এনে কে বি বিলাকৰ খুলিছে বাৰু আমাৰ ল'ৰাহঁতৰ ওঠৰ তাৰিখৰ পৰা খুলিছে।
অ
কেনেকুৱা?
এতিয়া গাড়ীত যাই চাগৈ ন
অ', গাড়ীত দি দিছো, নহ'লে অনা নিয়া কৰিব দি যে, মওঁ ডিউটী আহোঁ, হাজবেণ্ডো দিউটি গুচি যায়। একবাৰ ধৰ
ঠিকে আছে, আজিকালি পঢ়াটোৱে মেইন।
সেইটোয়ে সেইটোৱেই তাকে কওঁ মই ল'ৰাক হাজিৰা কৰিবলৈ হ'লেও পঢ়িব লাগিব বোলো।
আহ আজিকালি চব কৰিবলৈ পঢ়িবই লাগিব।
কম চে কম হাজিৰা কৰিবলৈও হ'লেও পঢ়িব লাগিব, চাকৰিটোতো চাকৰিয়ে বাৰু। এইটো থাকেই, কিন্তু সেয়া নিজৰ ভাই গম পোৱাতে কথা ন পঢ়ি শুনেও কিমান মানুহ বহি থাকে
উপাই নাই। এ আমাৰ লৰাইয়ও সেয়া এম কৰি আছে কিন্তু এতিয়া কি হয় ভাগ্য।
হ এমটো ধিয়ে থাকে বাৰু মানে ভ হলে ভাল আৰু এু স ল হ'লে ভাল লাগে ন মাজনী ঘট
উম আমাৰ ই আৰ্মিত যাব বোলে।
আমাৰ লৰাাৰ সেইখিনিয়ে মৰ একেবাৰে আমি আ অফিচ- হোৱা মন তাৰ।
অ হাইছেকেণ্ডেৰিটো ভালকৈ পাছ কৰিলে তেতিয়া আৰ্মি অ তেতিয়া আৰ্মি হেৰি কৰিব পাৰি।
উ মই কেবিধ দিয়া মেইন উদ্দেশ্য সেইটোয়ে সিও আশা কৰে যে সেইটো মানে আৰ্মি হেৰিয়তে গাবলে আৰু মেইন কথা- তাতে মানে হেৰি হয় আৰু অ তাতে হাই ছেকেণ্ডাৰী লকে একেখন স্কুলত থাকিব লাগে যে সেইটো তাতে হিন্দীতো ভালকে হেৰি কৰে ভাল আৰু ন পোৱালিৰ কাৰণে।
অ'।
সেইটো কাৰণে-
উম।
ঠিক আছে দিয় মই পাছত কথা পাতিম আপোনাৰ লগত হা। আ উম।